হেল্ল' এ আছোঁ, ভালে আছোঁ।
অ' এ আছোঁ দিয়া, বহুত দিনৰ মূৰত ফোন কৰিলে।
তাকেই দেহাবিলাকো ভাল নাথাকা হৈছে, টাইমো নোপোৱা হৈছোঁ। কামে বনে এ-ৱেটটো বাঢ়ি গৈছে গ'ম পাইছে। তাৰ দিনক দিনে ওজনটো হোপত বাঢ়ি আছে। তেহ তাকে এতিয়া আকৌ ব্যায়াম কৰিবলে লৈছোঁ ৰ'বা, আও
তেতিয়াহ'লে।
অ' ব্যায়ামবোৰ কৰিলে বোলো শৰীৰটো ভালে থাকে।
অ' মানুহে সদায় নিজকে মানে অলপ সময়ত ত্ৰিশ মিনিট এটা হ'লে বা এঘন্টা হ'লেও ব্যায়াম অকন
অ' তাকে ব্যায়াম, ব্যায়াম কওৱাটো অভ্যাস কৰিছো ৰ'বা এতিয়া।
উম, উম, মানে তোমাৰ কি জানা শকতটো শকত হৈছা সেইটো ডাঙৰ কথা নহয়। কিন্তু শকত হ'লেও মানুহক, মানুহজন সুস্থ থাকিব লাগে, কেতিয়াবা মানুহে কেতিওৱা ষীণ মানুহো। সুস্থ নহয়, সুস্থ নহয় শকত মানুহো সুস্থ থাকে কিন্তু তুমি যদি। সদায় ৰেগুলাৰ ব্যায়াম কৰাকে লোৱা নহয়, তোমাৰ থকা বস্তুখিনিও নাইকিয়া হৈ যাব।
ৰেগুলাৰ কৰিব লাগে নহয় তাকে মোলৌ এতিয়া বোলো ঘামটো ঘামৰ টোপাল বিলাক বোলো হয় হোৱাকে মানে নিজৰ পিছত শক্তি হিচাপটো বোলো পোৱা যাব মানুহ হৈত তিয়া এলাহ লাগে ন' কৰিবলে, এলাহ লাগে আকৌ।
আৰু কি জানা এতিয়া গৰম দিন যে তোমাৰ এটা ভাল হ'ব কি গৰম দিনত মানে খীণাবলৈ ভাল কিন্তু। কাণ অকমমান ত, অন মানে কি জানো অকমান তুমি ব্যয়ায়াম কৰিলা নহয়। তোমাৰ কক খনা ঘামটো ওলাই, ঠাণ্ডা দিনত বেয়া মানে, ঠাণ্ডা দিনত অলপ বেছি কষ্ট কৰিব লাগে অ' কিন্তু গৰম দিনত তুমি নিজকে মানে যদি ভাবিছা শিনাম বুলি তেতিয়াহ'লে বহুত মানে ভাল আৰু।
তৌ সেইটোৱে, তেনেকে এতিয়া মানে বোলো ৱেটোও বাঢ়ি গৈছে দিনক দিনে তাৰ কে ভাবিছো বোলো মই নাইক বিয়্যম কষ্ট কৰি হ'লেও বোলো আধা ঘণ্টা এঘণ্টা কিমান পাও। ব্যয়ামটো কৰিলে বোলো ওজনতটোও কমিব আৰু দেহাতটো ভালে থাকিব বোলো, গা-মন বিলাকো ভালে থাকে ন?
সেটোৱে, তুমি ব্যায়াম কৰিলে মাইকী মানুহে এটা মানে এতুয়া পখিলাৰ মানে ব্যায়াম এটা আছে বাটাৰফ্লাই বুলি কয় সেইটো নাম তুমি সেইটো কৰিবাচোন সেইটো মাইকী মানুহৰ কাৰণে মানে বহুত জৰুৰী আৰু দেই। আমাৰ মানে, জৰায়ু কাৰণে মানে জৰাইত মানে আমাৰ এতিয়া মাইকী মানুহ জৰাইটো ন এতিয়া ল'ৰা-ছোৱালী হওক হয় বা, বেলেগ কাৰণত আমি মাহেকীয়া হওক, কিবা কাৰণে আমাৰ জৰাইতো অলপ দুৰ্বল হৈ যায় যে। তুমি সেই বাটাৰফ্লাই এক্সাৰচাইজ যদি পখিলাৰ মানে, সেইটো যদি কৰা নহয়, তুমি মানে সেইটো জৰাইটো ভালে থাকে মানে দেই, মাইকী অ' মাইকী মানুহে সেইটো কৰিব লাগে।
অ' এনেই এতিয়া তোমাৰ কি হয় এনেকে ভৰিকেইটা উপৰলে দি পেলাই যে দিয়ে।
উম্
সোমাওগ বুলি দুইটা চাইডে সোঁ চাইদ বাওঁ চাইত মাৰি থকা যায়, তাৰ উঠা বহা কৰোঁ বা তেনেকুৱা। আকৌ তাতে কঁকাল বিষাই যে, মানে ইমান ব্যায়ামো কৰিব নোৱাৰো গম পাইছা। সেই তেনেকুৱা হৈছে, তাতে অপাৰেচন কৰাহে বেমাৰ
সেইটোয়ে, তোমাৰ মানে কি মানুহে কয় ন এনাস্থেচিয়া এনাস্থেচিয়া ল'লে মানে মানুহৰ কঁকালৰ বিষটো ৰৈ যায়, সেইটো এটা কথা মানে তোমাৰ সেই কাৰণেও কঁকালৰ বিষটো হৈ থাকিব পাৰে।
কিন্তু এইটো যে বাঢ়ি গৈছে তাক লৈ মানে চিন্তাও কৰিছো।
অ' সেইটো আজিকালি ৱেট বহাটো এটা চিন্তাৰ কাৰণ চিন্তাৰ কাৰণ।
অ' তাকে।
তোমাৰ শকত হোৱা মানে তোমাৰ বেমাৰ আজাৰ মানে গোটেই বাহ আৰু।
অ'। এতিয়া মানে মই তাকে ভাবিছো, নাই ব্যায়াম কষ্ট কৰি হলে বোলো ব্যায়াম কৰিবই লাগিব।
নাই নাই ভালেই ভাবিছা, ভালে ভাবিছা।
কিনাও বোলো অলপ আৰু দেহাটোৰ কাৰণেও চাও, দিনটো যিমানে কাম কৰি নাথাকা কিয় কিয় ব্যয়ায়ামটো কৰিলে বোলো এতিয়াও ৰেহাই দেহাটো ভালে থাকো।
ঠিক সেইটোয়ে তুমি বেছি সময় কৰিব নালাগে নহয়, তুমি ৰাতিপুৱা এঘণ্টা বাত আ আমাৰ মানুহে ভাবে যে ৰাতিপুৱাই সেই ব্যায়ামটো কৰিলে একো নাই। তুমি যিকোনো সময়তো, তুমি যদি নিজৰ দেহাত, নহয় খালী পেট বুলি নহয়। আগবেলাই যে কৰিব লাগিব সেইবুলি নহয়, তুমি ভাত পানী খাই লগতে কৰিব নালাগে। তুমি ভাত পানী খোৱা এঘণ্টা আধা ঘণ্টা পিছত তুমি কৰিবা অ' যি টি টাইমত কৰিব পাৰা, যি টি টাইমত কৰিব পাৰা অকল যে ৰাতিপুৱাহে কৰিবা, আবেলিহে কৰিবা সেইটো নহয় তুমি টাইম পাইছা দুপৰীয়া ভাত পানী খাই বোলে এঘন্টামান ৰ'লা নহয়, তেতিয়াও কৰিব পাৰিব কিন্তু ভাত খাই লগতে কৰিব নালাগে, পেট বিষাই মানে বা বমি হোৱা চান্স থাকে ন।
আগতে, আগতে কি ভাবো জানা কেইদিনমান আগত ভাবোৱে আজি, আজি কৰিম আৰু ব্যায়াম তেনেকে ভাবি কিন্তু সেই আজিটো নপৰেই আৰম্ভ কৰিবই নোৱাৰো, গম পাইছা নে নাই।
প্ৰব্লেম সদায়, আজিতো নপৰেহি মানে।
নপৰে ভাবো ব্যায়াম কৰিলে ক্ষিনাই যদি এই কৰিম ৰ'। তেনেকে ভাবি থাকোঁ পিছত আকৌ মানে সেই আজিতো নপৰে।
ৰাতি, ৰাতি ভাবা যায় কালিৰ পৰা একদম খোজ কাঢ়িবলৈ যাম ব্যায়াম কৰিম, একদম কৰিম আৰু যেতিয়া ৰাতিপুৱা হ'ব তেতিয়া ক'ম এই কাইলে পা কৰিম দে, অহ।
আৰু তাতে কি হৈছে বোলে আজি ব্যায়াম কৰিম কাইলে ন, কাইলে আকৌ কৰিব লাগিব ব কিন্তু এইটো এটা অভ্যাস হৈ যায়, কিন্তু কি হৈছে এতিয়া মানে ভাবি থাকোঁ কৰিম বুলি। আকৌ ৰাতিপুৱা হ'লে কওঁ থাওঁক দে পিছত কৰিম, এনেকে বুলি এৰি দিওঁ মানে কৰাই নহয়। তাকে, এলাহ, এলাহটো, এলাহৰ কাৰণে কিবা ঔষধ থাকেনে বাৰু!
সেইটো ক'ত পাবাগে, এলাহৰ ঔষধ নিজৰ, নিজৰ তাতে আছে মানে আৰু। নিজৰ তাতে থাকে, তুমি এতিয়া ব্যায়াম ভিতৰত ক কপাল ভাতি কৰিবাচোন, কপালভাতি কৰিলে মানুহৰ মানে, তোমাৰ পেটৰ ভিতৰত যিমান তোমাৰ বেমাৰ আজাৰ থাকে নহয়, এই কপালভাতিয়ে মানে তোমাৰ পেটৰ ভিতৰৰ বেমাৰ আজাৰবিলাক নাইকিয়া কৰি পেলায়। গম পালা, পে-পেটৰ ভিতৰত আমাৰ যিকোনো বেমাৰ আজাৰ কাৰণে কপালভাতি কৰিব লাগে। তাৰপা তুমি জৰায়ু কাৰণে সেইটো কৰিলা। আকৌ উম, আকৌ যে এটা তোমাৰ উশাহটো যে এটা নাকে উলিয়াই এনেকে এটা নাকে ল'ব এটা নাকে অ', দিব লাগে যে
অ'। সেইকেইটা এ, কৰা যায় কিন্তু সেই এলাহটোৰ লগতে কৰিব নোৱাৰো গম পাইছা। তাকে এতিয়া বোলো নাই ব্যায়াম কৰিব লাগিব নহ'লে মানুহ বেছিদিন নাজাম চাগে জীয়াই।
সেইটোৱে তোমাৰ এই শকত হ'লা বুলি বেমাৰ মানে উম, মানে কোৱা মেদবহুলটোৱে মানুহৰ বেমাৰ মানে মূল কাৰণ গম পাইছা।
সেইটোৱে।
তুমি ব্যায়াম লগতে তুমি নিজৰ খাদ্যখিনিও অলপ সলাব লাগিব।
অ', কি হৈছে জানা চিন্তা এটা লাগি থাকে ন' এইটো এটা এতিয়া ভাবিছোঁ ব্যায়ামটো কৰিলে মানে এতিয়া মানে ঘামবিলাক বাঢ়ি হয়, হ' কষ্টটো হয়, হ' কিন্তু দেহাটো ভালে থাকিব।
অ', পিছলে সুস্থ হৈ থাকিবা।
হৈছে মানে বিষ কোপবিলাকো কমি- কমিব তেতিয়া ন ৱে
অ', ৱেইটো কমিলে তোমাৰ বিষ কমিব, বেমাৰ আজাৰ কমিব, গেছৰ প্ৰব্লেম কমিব।
তাকে। সেইটোকে ভাবি আছোঁ ৰ'বা, এতিয়া বোলো নাই মানুহ অইন কাম এৰি হ'লেও ব্যায়ামত লাগিব, লাগিব।
তুমি যদি কেনেবাকে ব্যয়াম, ব্যায়ামটো কৰিবলৈ বেয়া পাইছা তেতিয়াহ'লে তুমি আধাঘণ্টা খোজকাঢ়া স্পীড, আধাঘণ্টা স্পীড খোজকাঢ়িলেও খোজ কঢ়াটো এটা ডাঙৰ একদম তোমাৰ ভাল কাম আৰু দেই।
সেইটোয়ে এনেই বাৰু খোজকাঢ়ো মই নাকাঢ়া নহয় দেই। খোজ তোমাৰ লাহে, লাহে খোজকাঢ়া অভ্যাস নাই ৰাতিপুৱা খোজকাঢ়িলে ভালো বুলি কয় আৰু মোৰ খোজবিলাক স্পীড কাঢ়ো ন।
অ'।
স্পীডকে কঢ়ো খোজবিলাক অ', খৰ, খৰকে কাঢ়োঁ যে। অ', সেইটো মানে শকত হিচাপেও বা লেধেপ গেধেপ কে খোজ নাকাঢ়ো তোমাৰ অ', হেনে খোজটো তাৰমানে এলেহুৱা নহয় মানে, বা বগা মাটিৰ মানুহ যে কয় বগা মাটি ফালি ফালি খোজকাঢ় তেনেকুৱা নিচিনা হৈছে। কঢ়ি কৰি ফুৰো, কিন্তু এই বোলো চৰ্বি বাহা বোলো নাই ব্যায়ামটো লাগিব নহলে নহব নহ'ব, তাকে বোলে এতিয়া ভাবিছোঁ ব্যায়ামতহে পুৰা মনোযোগ দিম।
অ' হয় দিয়া হয়, হয়, হয় মানে কি জানা তুমি এতিয়া যদি নিজকে ভালে ৰাখিব লাগে তুমি প্ৰথম কথা হ'ল তুমি ৰাতিপুৱা খোজ কঢ়া তুমি ৰাতিপুৱা ব্যয়াম কৰা সেইবিলাক কাম কৰিব লাগিব তাৰপিছত দুই নম্বৰৰ কথা হ'ল তুমি নিজৰ খাদ্যখিনি মানে, মানে সলনি কৰিব লাগিব, তুমি অকল বিয়্যাম কৰিলেও নহব, তুমি যদি নিজে খাদ্য খিনিও যদি সলনি নকৰা নহয়, তোমাৰ কিন্তু শকতটো তুমি ক্ষিনাই নোযোৱা, কমি নাযায়, কাৰণ তুমি যে ব্যায়ামটো কৰি আছা, কিন্তু পিছত যদি খাদ্যটো তুমি যিয়ে দিয়ে মাছে মাংসই তেলে মছলা পাতিয়ে ভজা পোৰা এইবিলাক যদি বেছিকে খাইছা, তেতিয়া হ'লে তোমাৰ সেই বিয়্যামটোৱে কাম নিদিব তুমি মানে ব্যয়ামটো লগতে তোমাৰ খাদ্যখিনিও মানে সলনি কৰিব লাগিব। উম, বিশেষকে তুমি সেইখিনি কৰিলা ৰাতি ৰাতি সন্ধ্যা সময়তে খালা ৰাতি সোনকালে তুমি এঘাৰটা বজা আগতে পাৰিলে শুব লাগে নহ'লে একেবাৰে লাষ্ট এঘাৰটা বজাত যদি তুমি ৰাতিয় যদি বেছি দেৰিলেও থাকা ন সেইটো কাৰণেও মানুহৰ শকত হয় কিন্তু। অকল খাদ্যয় লগতো নহয় তুমি যে ৰাতি যে বেছি দেৰিলৈ যায় খ নোখোৱা টোপনি নোযোৱা সেইটো কাৰণেও মানুহৰক্ত
মোৰ সেনেকুৱাই হৈছে গম পালা ৰাতি তোমাৰ দেৰি হয়। শুবলৈ গ'লে, খাই কৈ শুৱালে দহটা বাজে তাৰপিছত তোমাক শুবলৈ যাওঁ তেতিয়াও টোপনি নাহে। মোবাইল চোবাইল থাকে চাই থকা যায়, অ' টোপনি নাহালৈ। এ শেই সোপা হোৱাৰ কাৰণেও হৈছে, গম পাইছো এতিয়া নিজকেহে অনুভৱ কৰিছো।
মানে সেইটো মই সেইদিনাখন গম পাইছো মানে তুমি যদি ৰাতি দেৰিলে এটা দুটা বজাত বা বাৰটা বজাত এনেকুৱাত লৈ যদি সাৰ পাই থকা নহয়। তেতিয়াও মানুহ শকত হৈ যায় হেনো।
কিছুমানে কলে টোপনি ফটি কৰিলে কিণাই মইচোন নিশিনা বোলো।
সিনো সেইটো মিছা কথা মানুহে আকৌ টোপনি ক্ষতি কৰিলে সি নাই, তুমি এতিয়া কথাটো কৈছো আগৰ মানুহ বিলাক ইমান শকত নাছিলতো হয় নে নহয়? কিন্তু আজিকালি আগৰ মানুহ বিলাক সোনকালে আঠটা বজাত ভাত পানী খাই শুই যায়। মানুহে কষ্টও কৰে ভাত পানী খাই শুইও যায়, আগৰ মানুহে ইমান ব্যায়াম হওক খোজ কঢ়া নকৰেতো তুমি ঘৰৰ কাম পথাৰৰ কাম সেইবিলাক কৰে সোনকালে ভাত খাই সোনকালে শুুৱে আকৌ ৰাতিপুৱা সোনকালে উ উ হয় নে নহয় সেইকাৰণে আগৰ মানুহ বিলাক ক্ষিণ। আজিকালি মানুহ বিলাকৰ মানে গোটেই মানে তোমাৰো অ' ৰেষ্ট মাই গোটেই মানে এইটো সময়টো সলনি হৈ গল এতিয়া তোমাৰ ভাত খাম আমি ৰাতি
নহয়, তাকে হিচাপ নাইকিয়া, আকৌ কি হৈছে জানানা মানুহ যে কয় আৰাম ললে হৰাম হয়, এনেকুৱা হৈছে, মানে এতিয়া আৰাম লওঁ লওঁতে মানুহ বিলাকে চব হাৰামলৈ হৈ গৈছে।
সেইকাৰণে আজিকালি মানুহ বেছি দিন নাযায় গম পাইছানে নাই, উম।
এতিয়া বোলো ব্যায়াম চ্যায়াম কৰিবলে অলপ হৰাম হৈ থাকিলে পিছত যদি আৰামে পাওঁ ন।
অ' সেইটোৱে কথা।
সেইটোকে।
আগৰ এতিয়া মানুহ বিলাকে তেনেকে কৰে কাৰণে ক্ষীণ, আমি এতিয়া চোৱাচোন অ' এঘাৰটা তুমি ব্যায়ামটো লগত তুমি খাদ্যটো চেঞ্জ কৰা। বুজিলা, আৰু ৰাতি যিমান পাৰে মানে তুমি একেবাৰে লাষ্ট এঘাৰটা বজাত তাত পিছত মানে টোপনি নোযোৱাকে নাথাকিবা। আৰু তোমাৰ মানে কি জানা? টোপনিটো নাহে কিয় জানান টোপনিটো আমি যদি এঘাৰটা বজাত শুবলৈ গৈছোঁ নহয়!
অ'।
আমি দছটা বজাত মোবাইলটো এৰিব লাগিব।
তাকে মোবাইলটো লৈ থাকিলে নাহে নহয় টোপনি।
মানে সেইদিনাখন কৈছে, মোবাইলটো যে আমি স্ক্ৰীনখন চাই থাকোঁ যে স্ক্ৰীনখন চাই থাকোঁ যে সেইকাৰণে স্ক্ৰীনখন আমি উম, যেতিয়া বিচনাত আহিম নহয় আমি ঘন্টা আগতে যদি মোবাইলটো এৰো নহয় আমাৰ টোপনিটো আহি যাব মানে। ন্তু আমি মো-মোবাইলটোতো বিচনাতে লৈ থাকোঁ!
মোবাইল থাকেই ল ন মোবাইল নহ'লে নহয় দেখোন, সেয়া দিয়া এতিয়া
সেইটোকে কৰিবা ব্যায়ামৰ লগতে এইবিলাক
অ', নাই এতিয়া সেইটোকে লৈছোঁ অ', ব্যায়ামটো ল'ম বোলো ব্যায়াম কৰোঁ আৰু বিশেষকে ধৰা মুখটো বাছি দিওঁ, খোৱা বোৱা সেইটো টাই ম টেবুল মিলাই লওঁ হেই, তেতিয়াহে যদি কাম দিয়েগৈ।
তুমি টোপনিতটো, খাদ্যটো, ব্যয়াম এই তিনটা বস্তু লোৱা ৰাতি সোনকালে শুৱা, ৰাতিপুৱা সোনকালে উঠা। খাদ্যটো অলপ মানে মছলা, মছলা হওঁক বা তেলজাতীয় বস্তু হওঁক কমাই খোৱা বইল খোৱাকে লোৱা, তাৰ পিছত তুমি খোজকাঢ়া ব্যায়াম কৰা তেতিয়া তোমাৰ গোটেই মানে
হয়, দিয়া কৰি ল'লেহে অ', তাকে এনে আইডিয়া ব্যায়াম কে ল'লো নহয় মূল কৰি দিয়া, ঠিকে আছে দিয়া নহ'লে ন! অ', মিছন ক্ষীণোৱা হৈছে এতিয়া দিয়া। হ'ব দিয়া নহ'লে অ', ঠিক আছে অ', হ'ব দিয়া।